হেল্ল, এইফালে তুমি?
মোৰ তোমাৰ এইফালে, ঘৰৰ ফালে এনে? চাহকন খাই, গুটখা এটা খাই আগফালে মানে চাই আছিলোঁ।
অ', পিছে ভাল তোমাৰ খবৰ?
ভালেই, ভালেই তোমাৰ?
আছোঁ আৰু।
বাকী আজিৰ দিনত কি দি ভাত খালা?
দিনত ভাতটো খোৱা নাই আজি। তুমি?
অ', মই তোমাৰ আজি হেৰি ডিমে দি খালো।
অ'।
বাকী এনে। ভালে, ভালে ঘৰৰ ফালে চবৰে ভালে, তোমালোকৰ চবৰে ভালে, মাহঁতৰ, আইতাহঁতৰ, দেউতাহঁতৰ ভালে?
আছে, আছে, চব আছে।
অ'।
উম।
বাকী এনে কি কৰিম বুলি ভাবিছো! কিবা কিবি কৰি আছা নে নাই?
নাই! এতিয়া পিছে কৰা নাই? এতিয়া, তোমাৰ গাড়ী এখন ল'ম বুলি ভাবিছিলো, গাড়ীখনত। তুমি হেৰি হিচাপত যাবা নেকি? হেণ্ডিমেন হিচাপে মই চলাম, তুমি মানুহ মাতিবা।
এতিয়া, মই তোমাৰ কাম কৰি এতিয়া ঘৰত গাহৰি পুহি ছোঁ মুৰ্গী পূহিছো মই নোৱাৰিম নহয়।
তে মই সেইটোতে কৰো নেকি?
কৰা।
অ', কি কি কৰিবা নো? কি কৰি আছা তুমি এতিয়া?
তেতিয়া তোমাৰ মই গাহৰি তোমাৰ কেইটা সাতটা আছে।
অ',
তাৰপিছত তোমাৰ মুৰ্গী আছে তোমাৰ মাইকী মুৰ্গী আছে পন্ঞ্চাছ জনী মান, মতা আছে দহটা মান। ছাগলী আছে পাঁচজনী। তাৰপিছত হাঁহ আছে দচটা।
অ', আৰু বেলেগ কৰিব লগা বস্তু কি কৰিব পাৰিম আমি!
হা?
মুৰ্গী কৰিব পাৰিম নেকি না মুৰ্গী আছে হাঁহ আছে হা মুৰ্গী নাই ন'?
মুৰ্গী মোৰ আছে।
কি নাই এতিয়া?
এতিয়া তোাৰ মই গৰু পুহিম বুলি ভাবি আছো জাৰ্চী গৰু দুজনী মমান আনিম বুলি ভাবি আছো।
অ', জাৰ্চী গৰু আনিব পাৰিলে তেতিয়া আমি গাখীৰটো দি হেৰি কৰিব পাৰিম ন'!
উম, হোটেল আছো মোৰ মানে মোৰ মই মানে হোটেলত যে, হেৰি তোমাৰ দানা আনিব যাওঁ যে গাহৰিৰ কাৰণে।
অহ।
তাৰপিছত মানে কৈ আছে তুমি জাৰ্চী গৰু কেইটামান পোহা। তোমাৰ পৰাই আমি গাখীৰ-চাখীৰ ল'ব পাৰিম।
অ', তাকে সেইটো ভালেই হ'ব ন' গাখীৰ দিয়া দিয়াতো। উম।
তাকে মই ভাবিছোঁ মানে মই মানে ভাবিছোঁ জাৰ্চী গৰু যদি তোমাৰ পাঁচজনীমান হৈ যায়।
অহ।
তোমাৰ মই মালটনা গাড়ী এখন কিনিম বুলি ভাবিছো তোমাৰ ছেকেণ্ড হেড এখনমান।
অ', সেইখন ময়ে চলাব পাৰিম নে কি? তোমাকো শিকাই দিম।
অ', তাৰপিছত তোমাৰ লৈ পেলায় তোমাৰ ভাবিছোঁ মই ড্ৰাইভাৰ এটা তোমাকে যদি চাই পেলাই তাৰপিছত গাখীৰ মানে তোমাৰ তাত মই ৰাতিপুৱা খীৰাই পেলাই তাৰপিছত মানে গাড়ীত উঠাই অ', চবতে মানে পাৰ্চেল দিম বুলি ভাবি আছো। অ', তাৰপিছত আহিবো সময়ত মই মানে তোমাৰ গাহৰি দানাতো লৈ আহিব পাৰিম।
অ', এবাৰতে হৈ যাব আৰু। গাখীৰ-চাখিৰ দি মেলি, দানা-চানা লৈ আহি উম।
তুমি এটা কাম কৰা, তোমাৰ তাত তুমি পঞ্চাশ এক লাখ টকা মান ত কিবা এটা লোন এটা লোৱা মইও লোন এটা লওঁ এনেকে গৰু গাখীৰ গৰু পোৱালি কেইটামান জাৰ্চী গৰু পোৱালি কেইটামান চাওঁ।
অ', তাকে সেইটো ল'লে ভাল হ'ব উম।
যে তোমাৰ আমাৰ গাহৰিৰ পৰা বাতে পইচা এতিয়া তোমাৰ গাহৰি চাৰিজনী পোৱালি দিছে।
অহ।
এজনে দিছে দছটা এজন দিছে বাৰ টা, এজনীয়ে নটা দিছে আৰু এজনী আনটা দিছে আনটা দিছে।
ঠিকেই আছে তেনেহ'লে।
তোমাৰ কেইদিন ত্ৰিশ দিন পইয়ত্ৰিশ দিন মান গাহৰি পোৱালি খিনি হৈছে মই তাৰ পিছত আৰু ও দুমাহ আঢ় মাহ মান হ'লে পোৱালিকেইটা বিক্ৰী কৰিব পাৰিম আও।
অ তেনে ঠিকে আছে আমি তেনে এইটো সোনকালে কৰিব লাগিব আৰু ন। কামটো এনেতো ঘৰত বহিয়ে আছো আৰু।
উম।
মই এইটো লোনটো বস্তু লৈ মেলি আৰু দুটাই একেলগে মিলি বস্তুটো কৰি দিম আৰু ন, উম।
আমি নিজৰ ভাই ভাই নিচিনা ভালকে চলিম আও ন।
তাকে।
এতিয়া তুমি মই কিবা এটা উঠিবলৈ তুমিও উঠা যে মই, অ। একেলগে উঠিলে ভাল হ'ব এতিয়া মই উঠিম তোমাক ধম মই নিদোৱে টোত খোৱাই নোক কৰিবি এইবিলাক কাম কষ্ট বহুত এইবিলাকৰ সেইটো কষ্ট আছে দেই কামটোত কষ্ট আছে এতিয়া চব কামতে কষ্ট কৰিব লাগিব।
সেই দে কষ্ট কৰিলেহে
অ মই মানে তোমাৰ ভাবিছো চাকৰি চাকৰিত কোৱাতকৈ এইবিলাক বিজনেচ চিজনেচ কৰি মাথাটো মো মোৰ মানে চাকৰিত ইমান ধান্দা নাই মানে।
মোৰো মন নাই চাকৰি কৰিবলৈ বিজনেছ কৰাই লাভ আছে।
তাছত মই তোমাৰ মাথা লাগিব বিজনেছত কৰিলে।
অ মাথা পইচা লাগিব সেইটোয়ে আৰু।
এতিয়া ভাবাচোন মই এতিয়াত তোমাৰ মোৰ এতিয়া ওঠৰ বছৰ হৈছে মই এইখিনি এইটো পোৱালি এতিয়া কিমানখিনি কৰি আছো। যে মানে বহুত ডাঙৰ মানুহ এটা কৰা কাম আৰু মই কৰি আছো মানে চলাই আছো এতিয়া।
তাকে।
এতিয়া তোমাৰ গাহৰিক এতিয়া দানা দি এই মাত্ৰ আহিছো ৰ দি পা তোমাৰ ফাৰ্মৰ পা।
অ।
পিছফালে আছে।
উম হাহ আমাৰো আছে বাৰু।
অহ।
হাহ তোমাৰ সেইদিনাখন আনিলো তোমাৰ পোন্ধৰটা মান সেয়া আকৌ হেৰি কৰি মেলি ইমান জাগা হেৰি নাই যে ভালকে ইমান এটা হেৰি কৰিব নোৱাৰা। সেইকাৰণে তোমাৰ লগত আমি সেইকাৰণে মিলি ডাঙৰকে কৰিব লাগিব। দু টাই জাগাটো আছে তোমালোকৰ?
উম আমাৰ পিছফালে মানে বহুত ডাঙৰ জেগা আছে।
অ সেইটোয়ে তাত ডাঙৰ জেগা আছে তাত কৰিলে ভাল বস্তু চস্তু টং চিং কি আন হেৰী কৰি লাইট চাইট দি মেলি। গোটেইখিনি প্ৰথম সেইখিনি ঘৰতো বনাই লৌব লাগিব ঘৰতো বনোৱাৰ পিছত আও বস্তু খিনি লাহে লাহে লৈ
এই তুমি এইবিলাক তুমি এইবিলাক চিন্তাই নকৰিবা তুমি আহি পেলাই ফাৰ্মখন দেখিলে গম পাই যাবা মানে তোমাৰেই মনটো মানে ৰাতিপুৱা মোক উঠি তেনেকুৱা ভাল লাগে যে
অ।
সেয়াই গৈ ভাল লাগে মই ৰাতিপুৱা উঠিয়ে প্ৰথম ফাৰ্মখনি মানে
অ এইটোৱেই আৰু
এতিয়া তোমাৰ মই ভাবি আছো এতিয়া মানে হাঁহখিনি মানে অলপ দিগদাৰ হয় ৰাতিপুৱা মানে অলপ পুখুৰী মানে পানীত মানে অলপ চৰিলে মানে ভাল
অঁ পিছে আমাৰ এইফালে আছে কিন্তু যাবই লাগে দুবৰিত ঢেৰ দূৰ
অ মই এতিয়া মানে ঘৰৰ পিছফালে মাটি আছে মানে ইমানো ডাঙৰ নহয় অলপ মানে ডাঙৰ হোৱাত গৈ মানে পুখুৰী এটা খান্দিম বুলি ভাবি আছো তুমি যদি কৰত যদি অকণ সহায় কৰা যদি দুয়োটাই পুখুৰীটো খান্দিও আহা
এ থে হ'ব খান্দি দিম কি আছে।
ধুনীয়াকৈ কিবা এটা ল'ব জেচিপি এখন মাতি পেলাই ডাঙৰকৈ বেছি দও নহয় মানে নৰ্মেল তাতে মাছ কেইটাও পুহিব পাৰো পুখুৰীটোত হাঁহৰ কাৰণে নহয় মাছ কেইটামানো পুহিব পাৰো তাৰপিছত ধুনীয়াকৈ চাৰিওপাশে গছ গছনি কেইখনমান লগাই দিম।
তাকেই ভালেই হ'ব তেতিয়া। আৰু চব্জিটো হেৰিও কৰিবও পাৰিলোঁ হয় ন তোমাৰ এজেগা পৰা কম সস্তাত লৈ আহি ইয়াত তোমালোকৰ এইফালে আগফালেও আলু পিঁয়াজ এনেকে জলকীয়া তলকীয়া
মই হেটো তো ভাবি আছো মানুহটোক মানে মানুহটো থাকে যে এনেই কেতিয়াবা মোৰ সন্ধিয়া টাইমতো অকমান এনেই থাকো ফাৰ্মৰ পৰা আহি দোকান এখন মানে উম ভাইটিয়েটো মানে তোমাৰ ব্ৰইলাৰ কেইটামানো পুহিম বুলি ভাবি আছো ব্ৰইলাৰ তাৰপিছত ব্ৰইলাৰটো কাটিম বুলি ভাবি আছো তাৰপিছত ব্ৰইলাৰ উম তই মানে মছলা চচলা আলু চালু পিয়াঁজ এতিয়া কৰবাৰ পৰা মানুহ এটা ধৰ গাঁৱৰ পৰা আহিলে মাংস অকল লৈ যাম।
উম
তাৰপিছত সি ক বজাৰৰ ঘৰ পৰা কলে মাংস কাখৰ আ লৈ আহিবা আকৌ আলু, পিঁয়াজ লগতে মছলা-চচলা চব যি চব লৈ আহিবা। এতিয়া তেতিয়া মানে মোৰ অ মোৰ দোকানত থাকিলে চব মানে একেবাৰেতে চববস্তুিনি লৈ যাব তেতিয়া মানটো ভাল পাব একে জেগাত বস্তুখিনি পাম তাত ত ৰখি পেলা চব লৈ যাব পাৰিম আৰু
সেইটো চব্জি দোকানখনন মাংসৰ দোকানে চাই তুমি নহবা মাংসৰ হেৰিটো কাটি দিবা মই চব্জি হেটো দি দিম এটা চাইডে তুমি চাই দিবা এটা চাইডে মই চাই দিম। উ'ম যদি কাষতে আৰু ফচ তোৰতৰ দোকান এখন দিব পাৰিলেও ভাল হ'ব সন্ধিয়া সময়ত ন চাওচা- তাওচা এনেকে কেঁচি কেম্পু ৰাখিবা কিবা কিবি
আমাৰ ঘৰত মানুহ বহুত আছে বাৰুতে চবেই কাবাক কাবাক কিবা লাগিিবাকি দিব বাৰু তয়াতে
অ'
তুমি হেৰি কৰিবা তেতিয়াহ'লে অলপ ঘৰতো কথা- চতা পাতিবা মাহঁত অলপ এইবিলাক কথা ঘৰতো কবা ধুনীয়াকৈ যদি কৰিব দিয়ে কৰিবটো দিব কিয় নিদিব
সেইটোয়ে মিলি কৰিলেই হ'ল আৰু--উ'ম
মই তোমাৰ পাৰিলে মই যাম দিয়াপাকত তোমাৰ ঘৰলৈ যাম নহলে তুমি কাইলে মানে আহিবা। অ'
উ'ম, এতিয়া খবৰ কেনে?
খবৰ ভালেই এনেকৈ আছো আৰু
অ'
এনেই তোমালোকৰ ফালে কোনোবা গৰু ফাৰ্ম আছে নিকি?
ফাৰ্ম তেনেকুৱাতো চাব লাগিব গম পাইছা নে দুটা আহি বিচাৰিব লাগিব মানে। অকলে মানে বিচৰাটো সম্ভৱ নহয় মানে।
মানে তোমাৰ লোকেল গা লোকেল গৰু পুহি লাভ নাই লোকেল গৰু ইমান তোমাৰ হেৰি নিদিয়ে
অ'
মানে এই জাৰ্চী গৰুটো পুহিলে বহুত পাঁচ লিটাৰ-দহ লিটাৰ মানে এজনীয়ে দিয়ে যদি পাঁচজনী যদি মই পোহো এজনীয়ে যদি দহ লিটাৰাকৈ দিয়ে পঞ্চাশ লিটাৰ হল গাখিৰ
চাই আছে।
অ এ এখন হোটেলতো নাই বুলি কলেও দহ লিটাৰ মানকৈ গাখি লয়েই
তেতিয়া আমি পাঁচখন হোটেলত দিব পাৰিম উ'ম
দানাবিলাক আনি থাকো যে মোক কৈ আছে মানে।
অ', মোৰ পিছে হোটেল কেইখনমান চিনাকি আছে কথাটো পাতিব লাগিব।
অ' অ মোক মানে হোটেল কেইখনে কয় তোমাৰ যদি পইচা পাতি নাই যদি অলপ অসুবিধা মোকো কবা মই কেইটামান দিম তোমাৰ হেৰি হোৱাৰ পিছত তুমি মোক দি দিবা পিছত ঘূৰাই।
সেইটোৱে সেই সেইটো দিব নালাগে সেইটো মই মিলাই দিম তোমাক। বেলেগৰ পা ল'ব নালাগে আৰু
লোকৰ পা খুজি পেলাই আকৌ ইমান ডাঙৰ বস্তু এটা বৰ ডাঙৰ পইচা এটা লৈ পেলাই মানে কিবা যদি পুটুকতে কিবা এটা যদি হৈই যায় ফটকতে মই যদি দিবই নোৱাৰোঁ বা
সেইটোৱে, সেইটো লগৰটো পৰা ললেও কথা নাই তুমি মোৰ পাই লৈ ল'বা।
অ', সেই তুমি আৰু মই আৰু সি তুমিয়ে মই কৰিম আৰু ন?
অ', হব অ
মোৰ মানে লোণ এটা মাক লোৱা কথা কৈ আছো এইটো হৈ গ'লেটো বাৰু তে চিন্তাই নাই।
হয় টিয়ে।
গৰু পুহিলে কিন্তু অ গৰু পুহিলে কিন্তু তোমাৰ গাড়ী এখ খন ল'ব লাগিব দেই।
সেইটোৱে গাড়ীখন, গাড়ীখন সেইটো ল'ব লাগিব বাৰু।
মালটনা এখন গাড়ী এখন চাব লাগিব পিছত গাখীৰটো চাপ্লাই দিম। সেনেকৈ চলিব লাগিব আৰু কি কবা ন চাকৰি-বাকৰিতো আশা নাই।
সেইটোৱে তেনেকে জীৱন-যাপন চলাব লাগিব আৰু।
অ', সদায় কিমাননো মা-দেউতা পইচা দি চলিবা।
হেইটোৱে পে চলিবইতো লাগিবই
উম বাকী তুমি এতিয়া কি বাই কলেজ চলেজ গৈছা নাই
কলেজ গৈ আছো বাৰু
অ মই তোমাৰ হায়ছেকেণ্ডীটো দি পেলাই তাৰপিছত মই মানে ভাবিলো পঢ়োনে নপঢ়ো তাৰপিছত ঘৰৰ পৰাও ক'লে নপঢ় যদি পঢ়িব যদি ইমান মন চন নাই বাদ দে মই মানে কথা এটা ভাবিলো হায় চেকেণ্ডেৰী পিছত কলেজ পঢ়ি একো লাভ নাই কলেজ পঢ়া মানে পইচা উৰোৱা হয় নহয়
তাকে ময়ো পঢ়ি আছো এইটো কমপ্লিট হোৱাৰ পিছত মইও তোমাৰ এনুকা বিচনেছ এটা এনেকে হেৰি কৰিম বুলিয়ে ভাবিছো আৰু পঢ়ি পেলাতো লাভ নাই ন
ঘৰৰ মানুহ কলে পিছত মামাও কলে বাদ দে তই যি যি ভাবিছ তাকে কৰ যদি সৰুকৈ কিবা এটা খুল এনেকৈ খুলি পেলাই এনেকৈ চলি আছো আৰু এতিয়া
তাকে মইও এই তোমাৰ কলেজ যাওঁ আ আকৌ আহি পোৱালি কেইটামান টিউশন চিউশন কৰোৱা পা এনেকে আকৌ হাঁহ চাহ চাও হে তেনেকে চলি আছে
অ এতিয়া মই এতিয়া মানে তোমাৰ মোৰ এবছৰ মান হৈ গ'ল মা দেউতাৰ পৰা এক টকা এটা মানে খুজিব
অ তাকে আকৌ ঘৰখনৰ মই এটা অকলে ল'ৰা যে। চবকে মোৰ পৰা চলোৱাও হয় বাদে চিন্তা হৈ যায়গে আৰু। হলেও এটা ল'ৰা কৰিবতো লাগিবই না।
আমাৰ বাৰতে পৰিয়াল ডাঙৰ এদিনত তোমাৰ নাই বুলি ক'লে তিনি কেজিমান চাউলে এদিনতে লাগেই এবেলাতে।
অহ।
এবেলাতে তিনি কেজি চাউল মান লাগে আকৌ ভাজি তোমাৰ এক কেজি মান কাটিবই লাগে।
অ
সেই সেনেকে পৰিয়াল ডাঙৰ মানুহৰ এনেকৈ চবেই চব মানে এনেকুৱা হেৰিতে চলি আছে আৰু।
সেইটোৱে কষ্ট কৰি চলিবই লাগিব আৰু আকৌ চবকে আকৌ নিজে নসাকৈ থাক থাকিলেও ঘৰৰ মানুহকতো খাবই লাগিব যেনেকে আমাক খুৱাই মেলি ইমানখিনি ডাঙৰ কৰিলে আমি এতিয়া এইখিনিত কৰিবই লাগিব।
এইবা খেতি চেতি কৰিবা নে নকৰা?
অ খেতি কৰিব লাগিব দিয়া।
উম আমাৰো এইবাৰ তোমালোকক কঠীয়া চঠীয়া শিঁচিলে? অ আমাৰও এইবাৰ কঠিয়া কি অ কৰিছে এইবাৰ তোমাৰ কঠীয়া এইকেইদিনতে মাৰিব হৈ গৈছে লগাব হৈ ৰুবলৈ হুই গৈছে আৰু।
অ অ। তেন্তে ঠিক আছে দিয়া ন কালি কথা পাতিম অ অ।